হেল্ল'!
হেল্ল'!
অঁ! চাউণ্ড আহি আছে। অঁ-অঁ নহয় দিনটোৰ আৰম্ভণি কেনেকৈ কৰি কৰ আপুনি?
ৰাতিপুৱা টাইমত উঠো, তাৰপিছত মুখ-চুখ ধওঁ। খোৱা-ধোৱা কৰোঁ, ব্ৰেকফাষ্ট কৰোঁ তাৰপিছত কামত যাওঁ, দিনৰ সময়ত কাম কৰোঁ। দুপৰীয়া ভোজন-চোজন কৰি আৰ জিৰাম অলপ লৈ আকৌ আবেলি আপোনাৰ বন্ধু-বান্ধৱীৰ লগত অঁ টাইম স্পেণ্ড কৰোঁ, ঘৰত ফেমিলিৰ লগত টাইম স্পেণ্ড কৰোঁ। আপুনি?
অঁ! মোৰ দিনটোৰ আৰম্ভণি এটা শুচিং হ'ল ৰুটিনৰ অঁ পৰা হয়। পোৱা সোনকালে উঠি কিছু সময় নিজৰ কামৰ পৰিকল্পনাৰ কৰি সমগ্ৰ দিনটো কাৰ্যকৰীভাৱে পাৰ কৰিব পাৰি। মই ব্যক্তিগতভাৱে ৰাতিপুৱাৰ সময় কাৰণে পৰীক্ষাৰ প্ৰস্তুতি বা ইংৰাজী শিকিবলৈ এ ব্যৱহাৰ কৰোঁ যিয়ে মোৰ আত আত্মবিশ্বাস বৃদ্ধি কৰে। গতিকে দিনটোৰ আৰম্ভণিতে অঁ! যদি আপুনি আটাতকৈ কঠিন কাম আৰু সম্পন্ন কৰাৰ সিদ্ধান্ত লয় তেন্তে দিনটোৰ বাকী বাকী সময়খিনি অতি স্বাভাৱিক আৰু মানসিক চাপিন হৈ পৰে। আৰু আপোনাৰ-আপোনাৰ আহ পৰীক্ষাৰ প্ৰস্তুতি আৰু দৈনন্দিন জীৱনৰ অ! ভাৰসাম্য কেনেকৈ আপুনি বজাৰ আৰু কেনে কৈ আপুনি টাইমলাইন কৰিব পাৰে আপুনি।
টাইমত এটা টাইম টেবুল হৈছে হিচাপত ৰুটিন এটা বনাই মিলাই দিব লাগিব। অঁ! ডেট-চেট উম! দুটা মিলি
অঁ!
দিব পৰা যায়। এ পামচুৱেল থাকিব লাগিব।
অঁ! অঁ! আৰু মই পৰীক্ষাৰ আহ মোৰ মই সোনকালে উঠি পৰীক্ষাৰ প্ৰস্তুতি আৰু উম দৈনন্দিন জীৱনৰ মাজত ভাৰসাম্য ৰক্ষাৰ মোৰ চাবি কাঠি হ'ল এটা টাইম। চাৰ্ট তৈয়াৰ কৰা। মই ৰে'লৱে, এছএছচি আৰু অসম চৰকাৰৰ চাকৰি বাবে প্ৰস্তুতি চলাই আছে আৰু সময় নিৰ্ধাৰণ কৰা আহ, মই নথকা ইয়াৰ উ পৰিও, ঘৰুৱা কাম আৰু পঢ়া শুনা আৰু মাজত এটা ব্যৱধান ৰাখাটো খুব গুৰুত্বপূৰ্ণ প্ৰয়োজন। যাতে মগজিক জিৰণি দিব পৰা যায়। একেই ধৰণে অভ্যাস বা পেটাৰ্ণ দৈনিক অনুচৰণ কৰিলে প্ৰস্তুটোতো সহজ হৈ পৰে। আৰু মানসিক ভাগৰ অনুভৱ নহয়।
আপোনাৰ নিয়মিতা জীৱনৰ গুৰুত্বটো
অ'। কি কৈছে?
আপোনাৰ নিয়মিতা জীৱনৰ গুৰুত্ব
মই সু শৃংখলা আৰু ডিচিপ্লিন থাকোঁ আৰু মোক যেন' সঠিক আৰু ভাল মানুহক উঠি পাৰি সমাজৰ কাৰণে এটি মই চেষ্টা কৰোঁ আৰু ভাল মানুহৰ জন পৰীক্ষা নিৰীক্ষা কৰোঁ থাকোঁ মই নিজৰ, নিজৰ কাৰণে। আৰু আপুনি কামৰ মাজত বিৰতি লয় নেকি আৰু কিয় লয়? লোৱাতো কি দৰকাৰ?
অ', লোৱাটো দৰকাৰ আপোনাৰ
অ'।
এক্টিভ থাকিবলৈ আপোনাৰ অলপ টাইম লাগে। টাইমটো মেইনটেইন কৰিব লাগে আপোনাৰ মিলাই কাম কৰিব লাগে, অলপ ৰেষ্ট ল'ব লাগে।
অ', অ'। অ'। আৰু মোৰ এক একেবাৰেই কাম কৰি থাকিলে আহ কৰ্মক্ষমতা কমি আহে, তে চে, মই কামৰ মাজত সৰু, সৰু বিৰতি লোৱা খুবেই দৰকাৰী। যেতিয়া মই গণিত বা ডেকাদন জটি জটিল প্ৰশ্ন সমাধান কৰোঁ তেতিয়া মই ব্যৱধানত মই জিৰণি লওঁ! সেই সময়ত মই গান শুনা অলপ খোজা কাৰু আৰু যিয়ে মোক পুনৰ কামত মনোনিৱেশ কৰিবলৈ নতুন শক্তি দিয়ে। উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ বিৰতটো এই অৱশ্যয় অভ্যাস কৰা উচিত। আপুনি নতুন দক্ষতা চিকাৰ সঠিক সময় কি আপোনাৰ ধৰে নতুন ডক দক্ষতা শিকাৰ, নতুন দক্ষতা শিকাৰ সঠিক সময় কি?
উম, সঠিক ছঠিক সময় এনেতো ক'ব নোৱাৰোঁ। এনে মোৰ প্ৰিয় কাম। হ'ল কিতাপ পঢ়া, কিতাপ পঢ়িলে নতুন নতুন জ্ঞান পোৱা যায়। প্ৰতিদিন অলপ সময় কিতাপ পঢ়িবলৈ চেষ্টা, চেষ্টা কৰোঁ কিতাপ পঢ়াৰ দোৱাৰে ভাষা আৰু চিন্তা শক্তি বৃদ্ধি। আপোনাৰ ঘৰৰ আপোনাৰ। সময়ৰ মূল্যটো কি?
আহ মোৰ অ নতুন দক্ষতা শিকাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। কিন্তু মোৰ ইয়াৰ বাবে দৈনিক কিছু, ছময় আহ ওলাই ল ও এটা, মই প্ৰজনয় মই,
উম হুম
ত আ
হেল্ল' হেল্ল'
আহ মেথছৰ ইংৰাজী সদৰ,
উম হু আৰু ব্যায়ামৰ গুৰুত্ব কি? হেল্ল'
কেৰিয়াৰৰ পৰিকল্পনা কেনেকৈ কৰিব লাগে আপোনাৰ মতে।
ডিচিপ্লিন থাকিব লাগে টাইম টু টাইম মেইনটেইন। কৰিব লাগে চব তেতিয়াহে কেৰিয়াৰত ছাকচেছ হ'ব পাৰি। ডিচিপ্লিন নাথাকিলে একো নহয় মেনেজমেণ্ট টাইমটো। মেনেজ কৰা শিকিব লাগিব।
হয়।
তাৰপিছত আপোনাৰ ব্যায়ামৰ গুৰুত্বটো কি?
হয়। মোৰ কাৰণে ব্যামৰ গুৰুত্ব, সোইল সুস্থ থাকে আহ ইতিমধ্যে ইণ্টাৰনেচনেল য়োগা দে হৈছে ত' মই মোৰ পৰিয়ালটো সকলেই মই, উম য়গা কৰিছোঁ। আৰু য়গা কৰি থাকিলে মোৰ আৰু মোৰ শাস্ৰ। দুনটা আনন্দ পায়। লাইক। উম খুব ভাল য়গা কৰাটো খুব ভাল আৰু, অ ৰাতিপুৱা কৰাটো বেহি ভাল।
উম হুম।
আৰু মোৰ কেৰিয়াৰ পৰিকল্পনা কৰিবলৈ হ'লে। প্ৰথম নিজৰ ৰুচি মই কি ভাল পাওঁ। আৰু কি না ভূল কই এইটো দেখিব লাগিব ৰুচি আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি লক্ষ্য স্থিৰ কৰিব লাগে মই বেংকিং আৰু আহ বিভিন্ন খণ্ডৰ আবেদন কৰত প্ৰথমে সি খণ্ডৰ দৰমহাৰ পৰিচয় আৰু কৰ্মক্ষেত্ৰৰ বিষয়ে অ গৱেষণা কৰো আপুনি যি কামেই নকৰক সেই কামৰ বাবে আপোনাৰ বৰ্তমানে শিক্ষা আৰু অভিজ্ঞতা কিমান প্ৰাসংগিক সেয়া বিচাৰ কৰিব লাগে সঠিক বিশ্বত আগুৱালৈ আহ সঠিক তথ্যৰ বান্ধা থাকোটো অতিয় আৱশ্যক আপুনি ক বিফলতাৰ পৰা কেনেকৈ শিকিব পাৰি? লাইক আপুনি এই এক্সামত আপুনি ভাল নাম্বাৰ পোৱা নাই ত' তেনে আপুনি কি কৰিব?
তেতিয়া এৰি নিদিয়াকে চেষ্টা চেষ্টা কৰাটো বেছি ভাল। চেষ্টা কৰিলে চব হয় কেতিয়া কেতিয়া নহয় বাট এতিয়া গিভ আপটো কৰিব নালাগে চেষ্টা কৰিব লাগে চব চেষ্টা কৰিলেই হয়।
হয় হয় হয় আৰু মোৰ কাৰণে বিফলতাৰ জীৱনৰ এটা অংশ আৰু ইয়াক শিক্ষা হিচাপে গ্ৰহণ কৰিব লাগিব। প্ৰতিটো পৰীক্ষাত বা প্ৰতিটো ইণ্টাৰভিউতে মই বিফল হ'লে হতাশ নহ'লে হ'ব কি ভুল কৰিলো সেইটা বিচাৰি উলিয়াব বিফুলতাই আমাক দেখৱাই দিয়ে যে কত আৰু প্ৰচেষ্টা কৰিবলৈ আছে আহে যে প্ৰতিটো ভুলৰ পৰা শিকি পুনৰ আগবাঢ়ি যোৱাটেই এজন চফল ব্যক্তিৰ লক্ষণ। তেন্তে মই যত কঠিন আৰু কঠোৰ সময়হাক মই দালাব লাগিব আৰু দেখিব লাগিব এই কত্ৰুক মই পাৰিম আৰু কিয় নই পাৰ পাৰিব লাগিব আৰু আপোনাৰ সামাজিক যোগাযোগ মাধ্যমে কিমান ব্যৱহাৰ কৰিব লাগে সামাজিক যোগাযোগ মাধ্যম
চবৰ লগত ভালকে থাকিব লাগে চবক ৰেচপেক্ট কৰিব লাগে।
হয়
ভালকে থাকি টাইম স্পেণ্ড কৰিব লাগে ৰেচপেক্ট কৰি ল ফুৰিব লাগে হলিডে' হলিডে'ত টাইম স্পেণ্ড কৰিব লাগে অলপ
অ উ আৰু মোৰ কাৰণে সামাজিক যোগাযোগৰ মাধ্যমে পৰা আমি বহু তথ থ পাব পাৰে কিন্তু ইয়াৰ অত্যাধিক ব্যৱহাৰে আমাৰ পৰা সময় নষ্ট নাকৰে আ মই ব্যক্তিগতভাৱে কেৱল প্ৰয়োজনৰ সময়তানা কোনো তথ্য বিচাৰাবলৈ, হয় এই মাধ্যম ব্যৱহাৰৰ কাৰে আপোনাৰ লক্ষ্য যাতে এইবাৰেই ধ্যান ভংগ নকৰে তাৰ প্ৰতি আপোনাৰ দে শিকিব লাগিব আৰু সীমিত আৰু পৰিকল্পিত হৈ লাগিব।